হেল্ল' হেল্ল'
হয় নমস্কাৰ।
উম কথা শুনিবও পাইছে।
হয় হয়
ঠিক আছে ষ্টাৰ্ট কৰক হা
কলো খবৰ ভালে তোমাৰ
অ ভাল। আপোনাৰ?
আছোঁ আছোঁ।
কি কৰি আছ?
আছোঁ মই এই এটা মিটিং আছিলতো স্কুলত
অ
মিটিঙ পৰাবলাই ন এনে পিছে পিচাৰ নহয় তাৰ আপোনাৰ হেই চামাৰ ভেকেশচন।
অ
ছামাৰ ভেকেশ্যন লৈ এটা ই দিছে তো ফ্ৰী কোচিং ই দিছে।
বুজিল
বাকী গৰম কেনেকুৱা?
এ গৰম বহুত। আপাৰত আৰু বেছি গৰম।
আচ্ছা আচ্ছা গৰম বহুত সেই হিচাপতো খোৱা খাদ্যবিলাকো আমাৰ অলপ, নিয়মীয়া মানে হিচাপত খাব লাগে হয়। তাৰমানে গৰমৰ ছিজনটো অ গৰমেই পায় মানে অত্যাধিক গৰম আজি তিনি চাৰি দিন। আৰু
ফৰ্টি ফাইভৰ ওপৰত গৈছোঁ গৰম
বিশেষকৈ ধৰক খোৱা পানীটো পানীটো অলপ বেছি বেছি খাব লাগে পাৰিলে পানীত অলপ গ্লুক'জ বা ও আৰ পাচলি পাউদাৰ যিটো পোৱা যায় বা লেবু পানী যদি খাব।
বেছি বেছিকৈ তেতিয়াহ'লে গৰমত মানে স্বাস্থ্যটো ভাল থাকে আৰু
হয় গৰমততো হা।
কওক আপোনাৰ কিবা উপদেশ আছে নেকি কওক।
প্ৰত্যেক মানে কি গৰমত মানে বস্তুবোৰ ভালকে চাই চিন্তি খাব লাগে ধুই ভালকে ধুই খাব লাগে আৰু
্চাৰ
এ মানে হাইজিনটো মেইনটেইন কৰি খালেই হ'ল
হয় হয়। তাৰমানে।
হাইজিনটো মেইনটেইন কৰি খালে ধৰক কোনো বেমাৰ আজাৰো নহয়।
হয় হয় মানে সচৰাচৰ মানে হস্পিটেলত গ'লে আমি এতিয়া বিশেষকৈ বৰ্তমান ধৰক মানে বমি গেছৰ প্ৰব্লেম, ফেটি লিভাৰৰ প্ৰব্লেম, ডায়বেটিছ তাৰপিছত আপোনাৰ মানে হৌচ মানে পাইখানা মানে পেট বেয়া এইবিলাক আজিকালি মানে বেছিভাগ পেচেণ্টৰে এইবিলাকে দেখা দিছে। সেইটো এক্চুৱেলি গৰমৰ কাৰণে হৈছে আৰু খোৱা খাদ্যটো মানে মানে অলপ বাছ বাছ গিচ কৰি খাব লাগে চাফ চিকুণ কৰি খাব লাগে আপুনি কছে ধুই খাব লাগে হয় এইটোও হয়। আৰু বিশেষকৈ আমি ধৰক কামত বাহিৰত থাকো কেতিয়াবা বাহিৰতো খাব লগা হয়।
উম
হোটেল বিলাকৰ খোৱা খাদ্যবিলাকতো হয় হোটেলৰ বস্তুবিলাক তো জানে গৰমেই পায় মছলা বেছি তেল বেছি বা আজিৰ খোৱাটো কালি মানে ৰাখি দিয়ে ফ্ৰিজত সেইবিলাক অলপ যদি আমি অলপ হয় হয় চাই চিন্তি খাওঁ নিশ্চয় আমাৰ বেমাৰ আজাৰবিলাক অলপ ধৰক কম হ'ব।
উম সেইকাৰণে মানে বাহিৰত বস্তুবোৰ খাবই নালাগে।
হয় হয় হয় আৰু সৰু সৰু বাচ্ছাবিলাক। তাৰমানে ঘৰৰ বস্তু মানে নাখায়েই প্ৰায়ভাগ ল'ৰা ছোৱালী।
এইটোৱে
মানে বাহিৰা ফাষ্টফুড। মানে ফ্ৰিজৰ ক'ল্ড ড্ৰিংকচ হয় মানে ঠাণ্ডা কিবা কিবি। খাই ভাল পায় সেইকাৰণে অলপ খোৱাৰ মেনুটো। টো অলপ চেঞ্জ কৰিব লাগে মোৰ মতে যিহেতু বতৰটো অলপ।
সেইটোৱে এতিয়া গৰম চাই যিটো গৰম পৰিছে মানে গৰমৰ ছিজনত খোৱাটো ফল মূল বিলাক সেইবোৰো খাব লাগে।
হয়
এইবোৰো ধৰক চাই মানে আপোনাৰ বডিটোৰ কাৰণে কাম কৰিব।
হয় হয়
যেনেকে তৰ তৰমুজ আছে আম আছে কল আছে। এইবোৰত বহুত হেল্প হয়ত।
হয় আৰু বজাৰত আজিকালি শাক চবজি বিলাকো সেনেকুৱাই না ৰাসায়নিক বস্তু দিয়া কীটনাশক বস্তু দিয়া তাৰমানে সেইবিলাকো যদি আমি অলপ ঘৰত মানে যিহেতু গাঁৱত থাকোঁ অলপ যদি ঘৰৰ ওচৰে ওচৰে পাঁজৰে যদি অলপ। অলপ অলপকে যদি কৰিব পাৰো ঘৰৰ বস্তু খিনি খাব পাৰো।
এইটোয়ে ঘৰত খাব ঘ ঘৰত খাব পৰা। কৰি মানে অলপমানকে কিবা কিবি ৰুই থলে।
হয় আমি কিন্তু কৰিব পাৰোঁ খাব পাৰোঁ নিজৰ আপোনাৰ ধৰক। দহ মিনিট বিছ মিনিট মানে ব্যায়ামো। আমি ঘৰৰ অৰ্গেনিক যিটো মানে এক ঘৰুৱা পদ্ধতিৰে। উৎপাদন কৰি খাব পাৰোঁ গৰু মানে গোবৰ সাৰেদি।
তাতো ধৰক আপোনাৰ বডিৰ ৰ ব ব্যায়ামো হ'ব প্লাছ আপোনাৰ খাদ্য সামগ্ৰী মানে আনি অৰ্গেনিকেই পাই আছে
হয় হয় আৰু খায়ো বেলেগ মানে খায়ো ভাল লাগিব আপোনাক। মানে টেষ্ট টেষ্ট সোৱাদ হয় সোৱাদটো বেলেগ হ'ব।
উম
আজিকালি এইটো আপুনিও গম পায় ধৰক বজাৰৰ পৰা যদি আমি কিবা এটা বস্তু। কিনি মানে ঘৰত লৈ যাওঁ ধৰক। জলা কওক কেঁচা জ্বালা কওক টমেট' কওক বেঙেনা কওক বা আলু কওক। আমি কিন্তু বেছিদিন ৰাখিব নোৱাৰি দুই তিনিদিন পিছত এই বস্তুবিলাক কি হয়। আপোনাৰ বেয়া হৈ যায় আল্টি মানে অট'মেটিক বেয়া হৈ যায়। ত আপুনি যেতিয়া ঘৰৰ বস্তু। টো ৰাখিব দুই দিন তিনদিন চাৰি দিন এইটো ফ্ৰিজতো ৰাখিব নালাগে। এইটো এনেই নৰ্মেলি ঠিক মানে একো নহয় হয়।
মানে এতিয়া চব্জিবিলাকত চব মানে এইবিলাক কীটনাশক দ্ৰব্যত। তাৰ পিছত ৰাসায়নিক সাৰ চাৰ দি মানে একেবাৰে শেষ কৰি দিছে। এইবোৰ মানে বেছিকে খালেও বেমাৰ।
হয় মেক্সিমাম।
কিনো নোকৰিব তাৰপিছত ধৰক এতিয়া এইটো বইলাৰটো। চিকেন তাৰপিছত এই কচ মাছ বিলাক। এইবোৰতো ডাইৰেক্ট বেমাৰৰ ই হয় ন।
আপুনি যিটো বস্তু হয় হয় হাইব্ৰীড হয় যিটো বস্তু আপোনাৰ। কমচে কম ছয় মাহ লাগে সেই বস্তুটো আপোনাৰ ত্ৰিছ দিন পঁয়ত্ৰিছ দিন চল্লিছ দিনতো ওলাই দিয়ে। একমাত্ৰ মেডিচিনৰ দ্বাৰাই হয় হয়ো সেইবিলাক বস্তু খোৱাটো আম। আমাৰ কাৰণে কিমান মানে মানে মংগলজনক বা কিমান বিপদজনক। সেইটোতো চাব লাগিব চবৰে চাব লাগিব।
উম। তথাপিও এতিয়া উপায় নাই ন চবেই যিটো খাই আছে আমি সেইটোৱে খাব লাগিব এতিয়া।
নাই চেষ্টা কৰিব লাগিব অলপ হ'লেও চেষ্টা কৰিব লাগিব। আৰু এইবিলাক ধৰক গাঁৱে ভূঞে অলপ সজাগতাৰো দৰকাৰ আছে। এইটো মই ভাবো আৰু কি সজাগতাৰো দৰকাৰ আছে।
মানে মেইনলি মানুহৰ মাজত সজাগতাটো নাই। য'ত যি পাই আছে তাকেই খাই আছে।
সজাগতাৰ দৰকাৰ আছে।
সেইকাৰণে মানে বেমাৰ আজাৰ বিলাক বেছি মেডি মইতো ধৰক মেডিকেলতে কাম কৰো। মেডিকেলত দেখি থাকো তো মই কিমান মানুহ হয়। দিনটোত মিনিমাম দুই তিনি হাজাৰ মানুহ মানে মেডিকেলত এডমিট হ'ব লগা হয়।
একমাত্ৰ কিন্তু খোৱা খাদ্যৰ পৰাই মানে যদি আমি।
ফুড পয়জিংৰ পৰা হয়। ময় মানে মেইনলি হেইটো ডিপাৰ্টমেণ্টতে কাম কৰোঁ। কৰো মই লেবৰেটৰী টেকনিচিয়ান হয়।
তেতিয়াহলেতো ভাল কথা আপুনি আৰু মানে। বিশেষকৈ মানুহবিলাকক ক'বও পাৰিব সজাগতা যিটো সেইটোতো আপুনি মানে। ডাইৰেক্টলি ইনভলভ হৈ আপুনি ক'ব পাৰিব যে ন আমাৰ প্ৰাথমিক। মানে ষ্টেপটোতে আমাৰ ভুল হৈ আছে খোৱা খাদ্যটো আমাৰ যদি আমি যদি। ঘৰুৱা প।
সেইবোৰ সেইবোৰতো ধৰক ড্টৰে কৈয়ও দিয়ে আমিও কৈ দিওঁ কিন্তু মানুহে নামানিলে কি হব।
হয় হয়।
এটা পেচেনটো কিমানবাৰ কব কওক দুই তিনিবাৰ। চাৰিবাৰ পাঁচবাৰ যদি নুশুনে নাই আৰু কৈ লাভ নাই।
বাচ্ছ বিলাকো আজিকালি ধৰক এই স্কুলৰ টিফিনৰ সময়ত মানে ঘৰৰ পৰা যদি বস্তু বনাই দিয়ে সেইটো। টো মানে। লোৱাত বহুত কষ্ট পায় আপুনি মেগী বনাই দিব হা সেইটো লৈ যাব। চাওমিন বনাই দিব সেইটো লৈ যাব বা বে বেলেগ। বজাৰৰ পেকেটিং বস্তুবিলাক এ ধৰক লেজ কুৰকুৰি চিপছ কিবাকিবি আছে আৰু।
উম তাৰপিছত এইটো ব্ৰেড শ্ৰেড।
হয় হয় এইবিলাকে মানে খাই ভাল পায়।
এতিয়াৰ জেনেৰেশ্যনে তেনেকুৱা হৈ গৈছে।
হয় হয় নাই এইটো আমি একচুৱেলি আপোনাৰ। আমি যিহেতু গাঁৱত থাকো বা। অলপ হ'লেপ শিক্ষাৰ ভিতৰত মানে ইটো আছে গুণটো আছে। বা আপুনি নিজে কাম কৰে হেল হেল্থত আপুনি নিজে জড়িত তেতিয়'লে।
সেইটোৱে নাই মানে ধৰক এতিয়া মোৰ নিজৰ ঘৰত। নিজৰ ঘৰতে মানে এইবোৰ। বজাৰৰ পৰা বস্তু চস্তু কিনি আনি খায়। এতিয়া ঘৰত থাকিলে ধৰক কিবা কে খেতি চেতি কৰিব। পাৰি কিন্তু ঘৰত নাথাকো ন থাকো মই বাহিৰত।
সেইটোৱে আমাৰ হয় নিজৰ পৰিয়াল নিজৰ পৰিয়ালটো যদি আমি। ফাৰ্ষ্ট টাইম যদি অলপ ঠিক কৰিব পাৰোঁ ধৰক দুটা দুটা গছ মানে। ৰুই দিলে এটা দুটা।
সেইটোৱেই দু দুটা তিনটাকে ৰুই দিলে ধৰক
হয় দুটা বিলাহীৰ গছ হয়।
তাৰ পিছত সিটো কাটি আকৌ বেলেগকে ৰুই দিলে। মানে আকৌ বেলেগ হৈ থাকিব।
আমাৰ ইয়াতেতো ৰাসায়নিক সাৰ দিয়াৰো দৰকাৰ নাই বা কীটনাশক দ্ৰব্য দিয়াৰো দৰকাৰ নাই আমি একদম অৰ্গেনিক পদ্ধতিৰে হয় গোবৰ সাৰ আছে, কেঁচুৰ সাৰ আছে।
উম
বেলেগ-বেলেগ মানে সাৰ বনোৱা বেলেগ-বেলেগ বস্তু এই কলগছটো আপুনি কাটি যদি মাটিৰ লগত মিহলাই-মিহলাই থৈ দিয়ে। তাতো ভাল এটা মানে হয়-হয়-হয়। ত' এইবিলাক বস্তু আমাৰ একচুৱেলি প্ৰাথমিকভাৱে আমি পৰিয়ালৰ পৰা বা। আমাৰ ফেমিলিৰ পৰা এইটো কৰাৰ দৰকাৰ আমাৰ।
উম। মেইনলি আগতে মানে নিজৰ ফেমিলিটো চিন্তা কৰিব লাগিব। তাৰপিছত হেন বেলেগ মানুহ। তথাপি সজাগতা হোৱাতটো ভাল।
হয়-হয়, নিশ্চয়-নিশ্চয়।
আপোনাৰ ঘৰটো কত তেন্তে। হেল্ল'।
হেল্ল'।
আপোনাৰ ঘৰ ক'ত?
মোৰ ঘৰ গোসাইগাঁও
গোসাইগাঁও মানে কোকৰাঝাৰ
কোকৰাঝাৰ-কোকৰাঝাৰ, হয়-হয়।
মানে গ্ৰোবৰ চব কোকৰাঝাৰ সেইটো চাইডৰে নেকি?
কোকৰাঝাৰ মেক্সিমাম কোকৰাঝাৰৰে হয় আছে আৰু বা। বেলেগ-বেলেগ আছে বেলেগ ছাইডত বেলেগ ই আছে গ্ৰুপ আছে।
আহ। নাই সেইটোৱেই ঠিক আছে মানে এই হেল্ল'। মানে কথাটো বাৰ মিনিট, তেৰ মিনিটকে পাতিব দিছে তেতিয়াহে মানে ফুল্লি পেমেন্ পাব। বুলি কৈছে। বুজি পাইছে মানে এনেই। গতিকেই সোমাই ন। তেতিয়া মানে ফুল পাব বাৰ মিনিট তেৰ মিনিট হলে হাড্ৰেড কে পাব।
আচ্ছা-আচ্ছা।
ফাষ্টৰ ধৰক এক দুই মিনিট এনেই যায়হি। সেইকাৰণে মানে সেই এক দুই মিনিট ই নকৰে হিচাপ নকৰে সিহ। মোক আজি কলে।
এনেই আপোনাৰ ফেমিলী কোন-কোন আছে।
ফেমিলি সৰু ভাইটি, মা, পাপা।
আচ্ছা-আচ্ছা অ ঠিকে আছে মোৰ আ। আ মিছেছ আছে ল'ৰা আছে এটা মা আছে দেউতা নাই দেউতা ঢুকাল আজি। সাত আঠ বছৰ হ'ল।
এনেই ঘৰ কত।
মোৰ কলগছিয়া।
আচ্ছা আচ্ছা কলগছি আচ্ছা আচছ বৰপেটা ন হয় হয়। বৰপেটা এইটো চাইডে আছে বন্ধু বান্ধৱ আছে কিছুমান।
অহ।
এই হাউলি আছে তাৰপিছত হাউলিৰ ওচৰতে এটা জেগা আছে আপোনাৰ এই। পাল হাজি বুলি কয়।
আল হাজি হা।
পাল হাজিত আছে ইফালে আপোনাৰ। বৰপেটা ভেলা ভেলা এইফাললে ভেলাই চাইডে আছে।
কলগাছিয় এইটো চাইডেও আছে কিন্তু আপোনাৰ এই মানে যোৱা অহা মানে ক কমউনিকেশ্যন।
মানে আপ ডাউন নাই বেছি।
মানে খা খবৰ হয় মোবাইলত বা কেতিয়াবা তাহ শুনো আহে। আমিও কেতিয়াবা যাওঁ মানে হেনেকুৱা নাই আৰু কি